অ শুনিছো, পিছে তুমি শুনিছা?
অ শুনিছো।
বাকী কি কৰি আছিলা?
অ কথা পাতি আছিলো অ, মোৰ পেহী ছোৱালীজনী আহিছিল।
অ অ, মই তোমাৰ এনেই আছিলো।
উম।
তাকে এনে পিছে কালি মানে তোমাৰ অকখন লাইব্ৰেৰী যাম বুলি ভাবিছিলো তাকে - মে পৰি মণে পথে ভৰাল মানে-
লাইব্ৰেৰীতটো গৈ বহুত ভাল লাগে, তাত নানা ধৰণৰ কিতাপ পোৱা যায় ন?
হয় মোৰ ভাল লাগে তাৰ উপৰিও তোমাৰ লাইব্ৰেৰীত আচলতে ক'ব গ'লে এতিয়া বিভিন্ন মানে মহান মহান- ব্যক্তিত্বৰ কথা তেওঁলোকৰ জীৱনীৰ কথাও পঢ়িবলৈ পাৰি তেওঁলোকা আছে বহুত বস্তু মানে শিকিব পাৰি।
হম হম।
এতিয়া বহুতো কথা যিবোৰ কথা যিবোৰ কথা ধৰি লোৱা এতিয়া আমি- ব্যৱহাৰিক জ্ঞানত তেতিয়া তোমাৰ লগত মই কথা পাতিছো মোৰ লগত তুমি কথা পাতি আছা তেনেকেও- কথা আমি শিকিব পাৰি যদিও মানে কোৰ ব্যৱহাৰ জ্ঞৰ ব্যৱহাৰে জ্ঞানত মানে ক সময়- কৰ'বাত নহলে কৰ'বাত মানে অকমান, ফূৰ্তি থাকে কিন্তু লাইব্ৰেৰীৰ পৰা কিছুমান- জ্ঞান যিবোৰ জ্ঞান আমি আয়ত্ব কৰো সেইবোৰ মানে কেতিয়াও মানে ভুল নহয় আৰু বহুত বস্তু আমি নিজৰ- মানে সাহিত্যৰ কথা বা নিজৰ ধৰ্মৰ কথা বা নিজৰ সংস্কৃতি - কথা বহুতো বস্তু আমি শিকিব পাৰো।
উম হুম, মানে তোমাৰ লাই পুথিভঁৰাল খনটো তোমাৰ হৈছে এইটো- অ জ্ঞানৰ এটা মানে উ, হেৰি হয়- এইটো কি কয় অ মানে- তাতে গোটেই তোমাৰ, হয় জ্ঞানৰ ভঁৰাল হয় বোলো, তাতে গোটেই জ্ঞানৰ বস্তুৱে- জানো, জ্ঞানৰ তুমি আৰু তাতে তোমাৰ- কম পইচাতে মানে তুমি যিকোনো কিতাপে তুমি তাতে পঢ়িব পাৰিবা।
হয় হয় তুমি ঠিকে কৈছা কিছুমান কিতাপ এয়া ধৰি লোৱা বহুত দামী দামী কিতাপ থাকে যেনেকে তোমাৰ-
হম।
কিছুমান কিতাপৰ দাম দহ হাজাৰ পোন্ধৰ হাজাৰলৈকেও থাকে কিন্তু সেইবোৰ- এইবোৰ কিতাপ এতে কিছুমান মানুহে তোমাৰ- ধৰিওক কমতা নাথাকে মানে ধুন দিব পৰাকে তেওঁলোকে লাইব্ৰেৰত গৈ মানে ধুনীয়াকে পঢ়িব পাৰে।
হম, হম।
আৰু এটা - তাৰ উপৰিও তোমাৰ ধৰি লোৱা মানে এটা বাতাবৰণ থাকে এতি সকলোকে আমি যেতিয়া পঢ়ি থকা দেখা পাওঁ। এতিয়া আমাৰ নিজৰো পঢ়িব মন যায় এতিয়া ঘৰত মানে কিবা এটা কিতাপ- মানে কিবা এখন কিতাপ থাকিলেও তোমাৰকখন পঢ় মন নাযায় কিন্তু লাইব্ৰেৰী যোৱাৰ লগে লগে তাৰ যিটো বাতাবৰণ তাৰ যিটো মানে- পৰিৱেশ। তাত মানে পঢ়া পৰিৱেশে নহয় গতিকে মই ভাবো যে লাইব্ৰেৰী মানে উপযোগীতা আমাৰ সমাজত বহুত আছে তুমি- কি বুলি ভাব?
উম নাই নাই মই ভাবো লাইব্ৰেৰী উপযোগিতা মানে বহুত কাৰণ- সেইটো এটা জ্ঞানৰ ভঁৰাল হয় ন, তাতে সকলো ধৰণৰ মানুহে মানে যাব- পাৰে, আৰু এনেকুৱা নহয় যে তাতে তোমাৰ মানে উম- অকল মানে পইচা থকা মানুহে তাতে যাব পাৰে পঢ়িব পাৰে। মানে কম পইচাটো তাতে গৈ পেলাই তুমি পঢ়িব পাৰিবা মানে আমিও পঢ়িব পাৰিম। তেনে ধৰণৰ কথা। তাতে তোমাৰ সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে যাব পাৰে সকলোৱে পঢ়িব পাৰে।
হয় ঠিকে কৈছা, তোমাৰ এনে লাইব্ৰেৰী যোৱাৰ অভ্যাস আছেনে, মানে কেতিয়াবা গৈছানে তুমি?
উম স্কুল পঢ়ি থাকোতে গৈছিলো।
অ আৰু লাইব্ৰেৰীত এনেই তুমি কিবা কিতাপ চাগে তেনেকে ঘৰলৈ আনিছিলা হয় ঘৰত আনি পঢ়িছিলা চাগে লাইব্ৰেৰীৰ পৰা।
আনিছিলো আনিছিলো।
হয়, মই তোমাৰ সৰু থাকোঁতে মই স্কুলৰ সময়ত মানে তেনেকৈ আমাৰ লাইব্ৰেৰী মানে ইমান ডাঙৰ নাছিলে যদিও তোমাৰ কলেজত যেতিয়া পঢ়িছিলোঁ। এতিয়া মানে বহুত ডাঙৰ লাইব্ৰেৰী এখন পালে তাতে মানে ধেৰ কিতাপ পঢ়িবলৈ মোৰ মানে আহ সুবিধাখন পালো আৰু তাতেই মই বহুত মানে বহুত খিনি জ্ঞান আ মই তোমাৰ তাতে আনন্দৰাম বৰুৱা তাৰ পিছত বেলেগ বেলেগ মানুহৰ জীৱনী মানে লক্ষ্মীনাথ বেজবৰুৱাই হক বেলেগ বেলেগ মানুহৰ জীৱনী পঢ়িছিলোঁ আৰু তেওঁ মানে আমাৰ যি এখন আহ মোৰ ঘৰৰ ওচৰতে লাইব্ৰেৰী এখন আছে তাতেও মই মাজে মাজে গৈএ থাকোঁ।
উম।
তুমি এনে লাইব্ৰেৰীৰ তুমি কি বুলি ভাবানা লাইব্ৰেৰীয়ে মানুহৰ জীৱনত মান কিমান মানে অৱদান আগবঢ়াই
অৱ নাই তাকে কৈছো ন অ লাইব্ৰেৰীতটো তোমাৰ মানুহক বহুত বহুত অৱদান মানে আগবঢ়াব পাৰে মানে পুথিভঁৰালৰ পৰা।
হয়, আছে। আচলতে আমি লাইব্ৰেৰী ক'ব গলে এতিয়া ধৰি লোৱা মানে লাইব্ৰেৰী এটা কিছুমান ডিজিটেল লাইব্ৰেৰী থাকে যেনেকে মানে কোনোবাই যদি ধৰি লোৱা লাইব্ৰৰো পঢ়িব নোৱাৰে। তেতিয়া সেইবোৰ কিতাপ মানে তেওঁলোকে মানে ধৰি লোৱা ইণ্টাৰনেটৰ মানে যোগেদি তেওঁলোকে নিজৰ মোবাইলটে মানে ডাউনলোড কৰি ঘৰতে পঢ়িব পৰা সুবিধাও মানে এতিয়া চৰকাৰে বিভিন্ন ধৰণৰ মানে আচনিৰ
অ আজিকালি ডিজিটেলো কৰি দিছে নেকি?
হয় হয় ডিজিটেল লাইব্ৰেৰীও থাকে কিছুমান সকলো লাইব্ৰেৰত নাথাকে কিন্তু মানে প্ৰায় লাইব্ৰেৰী আমাৰ যেতিয়া লাইব্ৰেৰী এখন লাইব্ৰেৰীত নাই কমেও তোমাৰ দহ হাজাৰখন কিতাপ থাকে তেতিয়া মানে লাহে লাহে সকলো বস্তু ডিজিটেল হ'ব ধৰিছে গতিকে মানে যিখিনি বস্তু এতিয়া আছে এতিয়া এতিয়া ধৰি লোৱা তুমি ধৰি লোৱা আমাৰ কিতাপসমূহ মানে আমাৰ পাঠ্যপুথি যিখিনি কিতাপ আছে আমাৰ বা ক্লাছ ছিক্সৰে হওক বা অষ্ঠমমান শ্ৰেণীৰে হওক নৱমমান শ্ৰেণীৰে হওক মানে সেইখিনিও মানে আজিকালি অনলাইনৰ যুগতে মানে মোৱাইলতে ডাউনলোড দি পঢ়িব পাৰি গতিক সেইখিনিও মানে ডিজিটেল লাইবেৰী বুলিয় ক'ব পাৰি আৰু
অৱ অৱ অৱ নতুন কথা এটা শিকিলো দেই তোমাৰ পৰা।
হয় বাকী তুমি এনেই লাইব্ৰেৰী মানে আজিলৈকে মানে স্কুলতে গৈছা। গৈছিলা ন বেলেগ
উম স্কুলতো গৈছো মানে কলেজতো গৈছো কলেজতো মানে কি হৈছিলে, মোৰ মানে হেৰি কিতাপ এখন মই পোৱা নাছিলো বুক ষ্টলত নে কিতাপৰ দোকানত। তেতিয়া মানে হেৰি হ'ল অ লাইব্ৰেৰীৰ পৰাই মানে জিঅগ্ৰাফিৰ মানে বুক মই পোৱা নাছিলোঁ, অ' কিতাপৰ দোকানত। সেই তেতিয়া এই লাইব্ৰেৰীৰপৰা লৈয়ে পেলাই মই মানে হেৰি কৰিছিলো। পঢ়িছিলো নোটবোৰ লিখিছিলো।
তাত এটা নিৰ্দিষ্ট সীমাও থাকে, তোমাৰ কেইদিনলৈকে ৰাখিব পাৰিবা সেই
হা, হা, এখন তোমাৰ মানে কাৰ্ড থাকে, কাৰ্ডখন মানে তাতে তোমাৰ এন ট্ৰি কৰি দিয়া আৰু এটা টাইম থাকে তোমাৰ। আমাৰ কলেজত টাইম আছিলে তোমাৰ ফিফটিন ডেইজ আছ-আছিল।
হয় ঠিকেই কৈছা তুমি, আৰু পিছে তুমি এনেই মানে ঘপকে লাইব্ৰেৰী বুলি কওঁতে মোৰ এটা কথা মনত পৰিল মানে তোমাক সোধোঁ যে এ, বহুতে মানে চহৰৰ মানে চহৰ বনাম গাঁৱৰ ভিতৰত মানে ধৰি লোৱা, তুমি গাওঁ বেছি ভাল পোৱা নে চহৰ বেছি ভাল পোৱা?
গাওঁ ভাল পাওঁ।
অ' মানে কিবা কাৰণবোৰো ক'ব পাৰিবানে মানে কিয় ভাল পোৱা বা তোমাৰ মানে কিয় মনত সেইটো কথা আহিল?
গাঁৱত একদম তোমাৰ পৰিৱেশটো নিৰিবিলি থাকে ন' প্লাছ তাৰ খেত তি পথাৰ আ, সেইকাৰণে মোৰ ভাল লাগে, বহুত ভাল লাগে গাঁৱত।
হয় কিন্তু মানে আকৌ মানুহে কয় যে গাঁৱত মানে কিছুমান সুবিধা নাথাকে, তেতিয়া চহৰৰ অঞ্চলত মানে লাহে লাহে গোটেই গাঁও মানে গাঁৱে মানে তোমাৰ চহৰত আহিব ধৰিছে বুলি কয়। গতিকে তুমি ভাবানে যে গাঁৱত মানে এতিয়াও বহুতখিনি সুবিধা মানে নাই যাৰ কাৰণে চহৰত মানে আহিবলৈ বাধ্য হয়?
সেইটোতো হয় বাৰু মানুহ মানে উম, ল'ৰা ছোৱালীবোৰতো উচ্চ শিক্ষাৰ কাৰণেতো চব চহৰমুখীয়ে হয় ন'।
হয়।
বা কৰ্মৰ কাৰণে, শিক্ষাৰ কাৰণে প্ৰায় মানুহ তোমাৰ চহৰমুখীয়ে হয়। সেইবোৰে এনেকুৱাও নহয় যে গাঁৱত তোমাৰ চৰি দেই।
তুমি উ, তুমি এনে গাঁৱৰ সময়খনে মানে বেছি ভাল পোৱা হয়।
উম, উম।
ঠিকে কৈছে বাৰু গাঁৱত আচলতে ক'ব গলে এতিয়া তোমাৰ বহুতৰ মানে সুবিধাও থাকে অসুবিধাও থাকে, এতিয়া গাঁও বুলি কোৱাৰ লগে লগে গাঁৱত ধৰি লোৱা এটা বিপদ দুটা বাতাবৰণ থাকে, ধুনীয়াকে গছ গছনি থাকে, আমাৰ মনৰ শান্তি লাগে আৰু আত্মীয় কেইজনৰ মৰম পোৱা যায়, এতিয়া চহৰত ক'ব গ'লে বিভিন্ন ধৰণৰ মানে শিক্ষাৰ সুবিধা আছে, স্বাস্থ্যৰ সুবিধা আছে যিটো মানে তাত আপোনত আপোনত্ব ভাৱটো নাই, মানে এতিয়া আত্মীয় আত্মীয়বোৰৰ পৰা যি ধৰণে মৰম মানে গাঁৱত পোৱা যায় তাত মানে চহৰ অঞ্চলত পোৱা নাযায়, চহৰত চহৰ অঞ্চলৰ মানে সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ থাকে মানে।
উম।
আৰু বিশেষকে চহৰ অঞ্চলত মানে বিশেষকে তোমাৰ বিভিন্ন ধৰণৰ সমস্যা দেখা দিয়ে যেনেকে বানপানী সমস্যা হৈ গ'ল বা বিভিন্ন
উম।
পিছে তুমি এনেই তুমি ভাব মানে তুমি চহৰ অঞ্চলৰ বিষয়ে মানে তুমি কিবা অসুবিধা থাকে বুলি ভাবানে তুমি যে তুমি যিহেতু চহৰতে থাকা তিকে তাৰ বিশেষ কিবা অসুবিধা আছে বুলি তেওঁ ভাবানে?
সেই গাঁৱত তোমাৰ কি হয় মানুহবোৰৰ যিখিনি মানে প্ৰায়বোৰ বস্তু তেওঁলোকৰ কিনিব লগা নহয়েই তেওঁলোকে ধৰক শাক পাচলি এইবোৰতো চব তেওঁলোকে মানে আমি যেনেকে খাওঁ আমি যিবোৰ খাওঁ এইবোৰতো আজি চব সাৰ দিয়া হয় ন মানে কীট নাশক দ্ৰব্য দিয়া আমি খাওঁ ত গাঁৱততো চব তোমাৰ উম মানে গোবৰ সাৰ দিয়ে খেতি কৰে ঘৰতে ঘৰৰে বস্তু শাক পাচলি তেওঁলোক গাঁৱত অকল তোমাৰ কিনিবলে হলে তোমাৰ মিঠাতেল কি মিঠাতেলো কিছুমানে নিকিনে তোমাৰ ঘৰতে মিঠাতেল পেৰে সেইটোও তোমাৰ অৰ্গেনিক হয়
হয় হয় আপুনি ঠিকে কৈছে মানে সকলো বস্তু সকলো বস্তু থলুৱা মানে সেইটোৱে ক'ব বিচাৰিছে আৰু
অ অ আৰু আমাৰ ইয়াতে আমি যিবোৰ খাওঁ গোটেই তোমাৰ মানে ভেজাল
তেলৰ পৰা কোৱা তুমি অ শাক পাচলিৰ পৰা কোৱা আজিকালি শুনিছো চাউলো বোলে প্লাষ্টিকৰ ওলাইছে
হয় হয় ঠিকে কৈছা মানে ফলস্বৰূপে সকলোৱে মানে লাহে লাহে বেমাৰত ভুগি আছে বেমাৰত পৰিব ধৰিছে এনেকৈ মানে সকলো বিভিন্ন ধৰণৰ যদি কৰে মানে আমাৰ কামত যে কামকে মানে যাই কিবা এটা বেমাৰ ওলাইছে বা বিভিন্ন ধৰণৰ মানে তোমাৰ আহাৰৰ মানে যি মানে বিক্ৰিয়া হয় এতিয়া ফুড পইয়জনিং বুলি যাক কয় তেনেকুৱা ধৰণৰ মানে তোমাৰ ভোকবোৰ দেখা দিছে লাহে লাহে
উম
ঠিকেই কৈছা বাৰু তুমি এনে আচলতে ক'ব গলে আমাৰ উপকাৰিতা মানে চহৰ অঞ্চলত মই বিশেষকে ভাবো যে যি ধৰণে উপকাৰিতা আছে অপকাৰিতাও আছে আকৌ গাঁও অঞ্চলতো ঠিক তেনেদৰে সুবিধাও আছে অসুবিধাবোৰো আছে এতিয়া গাঁৱৰ এতিয়া যি যিসকল মানে গয়া মানুহ তেওঁলোকে মানে চহৰতকে গাওঁ বেছি ভাল পায় আক যিসকল জন্মৰেপৰা চহৰত আছে তেওঁলোকে চহৰত পৰে মানে গাওঁতকে চহৰ বেছি ভাল পায়
উম অ ঠিকেই কিন্তু
মানে কি হৈছে দুয়োখন ঠাইতে দুয়োখন মানে চহৰতো উপকাৰিতা অপকাৰিতা আছে গাঁৱতো মানে অ উপকাৰিতাৰ অপকাৰিতা আছে দুয়োটাতে আৰু
কিন্তু তথাপিও মই গাওঁতে বেছি ভাল লাগে
হয় হয় হয় বুজিছো ঠিকে আছে আচলতে তোমাৰো ঠিকে আছে মানে সকলো কিছুমানে গাঁওতকে চহৰৰ অঞ্চল বেছি ভাল পায় আমি আ মানে কথা পাতিম দে আজিলে ইমানতে মানে আমি সমাপ্ত
উম দিয়া কথা পাতি ভাল লাগিল উম ধন্যবাদ